অ', শুনা পাইছোঁ, কি কৰি আছা?
এ ঘৰতে আছিলোঁ ৰ'বা, বহুত গৰম পৰিছে নহয়।
হয়, হয়, হয়, হয়, হয়। তোমাৰ আৱাজটো অলপ বেলেগ বেলেগ পাই আছো এতিয়া
কাঁহ হৈ আছে মানে।
হয়, হয় নেকি অ', ক্লিয়াৰ আহিছে মাত ক্লিয়াৰ আহিছে ৰাতিপও-ৰাতিপুৱা কি খালা শুই উঠি মানে এনেই?
অ', মই মানে এই মাজতে আগতে মই ভাত খুৱাইছিলো ভাত খাইাৰ পিছত মই এতিয়া আজিকালি জিম যোৱা কৰিছো নহয় মানে মোৰ অলপ পেটটো বাঢ়িছে। পাৰাত মই এতিয়া মানে অলপ ৰাতিপুৱাইপুৱাই অ'টছ খোৱা কৰিছো
হয়, হয়! আৰু জিম মাৰিলে মানে, ত' তোমাক সুধো মানে, জিম মাৰিলে কি খাব লাগেনো? কিছুমানে কয় মানে তোমাৰ কণী এবিলাক খাব লাগে মানে বইল কণী তাৰপিছত চিকেন অলপ খাবা লাগে বুলি কয়
হয় হয় মানে এতিয়া তেওঁ মানে যিজন ধৰা মানুহ তেওঁৰ ওপৰটো মানে নিৰ্ভৰ হব ধৰা এতিয়া মই যে মলপ পেয়া শকত মানুহ মই অকণমান মানে চৰ্বি তৰ্বি কমাব লাগে সোনকালে। তেতিয়া মানে মই এই ভাতটো কমাই খাব লাগিব বাকী কণী উৎস এনেকুৱা মানে ঘৰুৱা খাদ্যখিনি খালে হ'ল বহুত মগু কল সেনেকুৱা ধৰণৰ বাকী। ক্ষীণ খিনিয়ে মানে ধৰা এতিয়া অকমান বেছি বেছিকৈ খাব লাগিব যদি ধৰা শকত মানুহ এজনে যদি ধৰা দুটা। দুটা কণী খায় তাকো বগা অংশ খিনিহে দেই কোহোমটো খালে মানে সিমান এটা ভাল নহয় আৰু শকত মানুহৰ কাৰণে বাকী ক্ষিন ল'ৰা এজনে যদি মানে সি অলপ শকত হ'ব বিচাৰে। ঠিক আছে তেতিয়াহ'লে কণী প্ৰায় চাৰিট মান খাব লাগিব কুহুমৰ সৈতে তে তাৰপিছত কল তাৰপিছত ভাত খাই থাকিব পাৰিব এই ভাত যিহেতু মানে শকত হ'ব বিচাৰিব ন? ভাতটোৱে মানে শকত কৰাই
মানে, মই আজি ইয়াৰ, মানে, ইয়াৰ ওপৰতে এটা, কথা পাতিম বুলি ভাবিছোঁ! মানে তোমাৰ জিমৰ মানে স্বাস্থ্য মানে অলপ জিমৰ বিষয়ে অলপ মানে স্বাস্থ্যৰ কথা
ধুনীয়া বিষয় এটা তুমি বাছি লৈছা।
হয় মানে মই ভাবিলো মই মানে জিমত আজিকালি দেহা প্ৰায় দেখা পাই থাকো মানে নতুন ল'ৰা ছোৱালী বিলাকে যুৱ প্ৰজন্ম বিলাকে জিমত যোৱা কৰিছে ভালেই লাগে দেখি কিনো তোমাৰ
কিছুমানে তেওঁলোকে ৰায়বোৰ মানে আহ নিচা জাতিয় দ্ৰব্যৰ পৰা আঁতৰি যদি মানে যিসকল এতিয়া নতুন বৈ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন লোৱা হৈছে জিমত আহে খুব ভাল কাম কৰিছে তেওঁলোকে
হয় হয় মই ভাবো ভালে কৰিছে বাৰু চবেই মানে তোমাৰ কিন্তু এটো কিছুমানৰ পইচাৰো অসুবিধা থাকে।
হয় হয় কিছুমান অসুবিধা হয় এনেকুৱা নহয় যে তুমি জিমত আহিলেই মানে ধৰা তুমি শাৰীৰিক সুস্থ হৈ থাকিবা এনেকুৱা নহয় তোমাৰ যদি মানে ফিল্ডতো অকমান যদি দৌৰা দৌ, দৌৰা জপিও এনেকুৱা ধৰণৰ কৰা বা এনেকুৱা কিছুমান ব্যায়াম আছে যিবোৰ মানে কোনো ধৰা বস্তু নালাগে বিশেষ এতিয়া কি মানে নিজৰ বডিৰ ওৱেটৰ জৰিয়তে মানে যেনেকোৱা পুশআপ চিন-আপ সেনেকোৱা ধৰণৰ এক্সেৰচাইজবোৰত মানে তোমাৰ বডিটো মানে ঠিক ধুনীয়া হৈ থাকিব আতিল হৈ থাকিব একেবাৰে
হয় হয় আৰু মই মই ভাবো মানে জিমত থাকি মানে মই যোনটো মানে, মই ভাবোঁ আৰু জিমত থাকি মানে, যোনটো দৌৰা হয়, তোমাৰ খেলা ধূলা ফুটবল হওক এবিলাক খেলিলে এইবোৰ খেলিলে জিমত থাকি বেছি ফিটনেছ ভালে থাকে তোমাৰ দেহাটো ভালে থাকে
মানে গোটেই তোমাৰ শৰীৰ সঞ্চালন হৈ যায় উম আগতেতো বুজিম এতিয়া কিমান দুই তিনি বছৰহে হৈছে আমাৰ ইয়াত গতিকে লাহে লাহে এনেকে বঢ়াম কিন্তু আগতেটো এইবোৰ নাছিলে আগতেটো মানুহৰ ধুনীয়া ফিটনেচ আছিল কিন্তু খেল খেলিছিলে ফুটবল ভলীবল ক্ৰিকেট
মানে তোমাৰ মানে জিমত থাকি মানে এই সাঁতোৰা হওক
উম উম সাতোৰাটোতো আটাইতকৈ ভাল এক্সাৰচাইজ বুলি কয়
হয় হয় মানে সেইটোত বেছি ধুনীয়া এক্সাচাইজ গোটেই বডিটো তোমাৰ হেৰি হয়
বুট
সৰ্ব শৰীৰটো গোটাই বডিতত সঞ্চালন মানে গোটাই ভৰিও এনেকৈ দিব লাগিব ভৰি হাত গৈ দুই হয় এইবিলাক গোটাই হেৰি হয় মানে যিটো গোটাই ব'ডিটো কাম কৰে তোমাৰ, মানে কিন্তু তোমাৰ মানে কি জিমত মানে মই ভাবো জিম তুমি কি ভাব বা মানে জিমত যি মানুহ বিলাকে যায় মানে তোমাৰ কি হ কাৰণে যায় মানে দৌৰিবতো পাৰে মানে
হয় হয় হয় মানে কি হয় আজালি ইয়াত আমাৰ বিশষকৈ মানে ঠাইবোৰ কমি আহিল বিশেষকৈ মহানগৰীত। ঠাই মানে ফিল্ড বা এনেকুৱা ৰাস্তা প্ৰায় খালী নাথাকে অহ, সেইবাবে মানে কি কৰে আৰু সময়ৰো অভাৱ হয় সেইবাবে ওচৰৰে কোনোবা এটা জিমত গৈ মানে তেওঁলোকে মানে সেনেকৈয়ে এক্সাৰচাইজবোৰ কৰে বা তাতে তাতেই দৌৰে আৰু এনেইত দৌৰাটোতো একেই দিয়াচোন বা মেচিনতে দৌৰা বা তুমি ৰাস্তাত বা ফিল্ডত দৌৰা, কিন্তু মানে আজিকালি ঠাইৰ অভাৱ, ভাল ঠাইৰ অভাৱ সেইবাবে।
হয় ঠাইৰ অভাৱ আৰু ঠাইৰ লগত তোমাৰ আৰু এটা কথা সময়ৰ অভাৱ মানে। সময় মানে কি তোমাৰ অফিচত যায় কিছুমানে ৰাতি
উম উম
এতিয়া তুমি ৰাতিটো আঠটা বজাত আহি কিন্তু তুমি জিমত যাব পাৰিবা কিন্তু তুমি কিন্তু নৌকাটো যাব পাৰিব কিন্তু তুমি ৰাতিটো ৰাস্তাত দৌৰিব নোৱাৰিব। নোৱাৰা।
নোৱাৰি হয়।
অ, সেইবিলাকে মানে, জিমটো সেইকাৰণে ভাল আৰু। তোমাৰ মানে সময়ৰ কাৰণে ভাল তোমাৰ
উম উম আৰু মানে তাতে গ'লে কি এটা মানে পৰিৱেশ পোৱা যায় যে ধৰা সকলোৱে মানে এক মানে পৰিৱেশত আহে ধৰা তাতে ভালদৰে এক্সচাইজ কৰিবৰ কাৰণে তাতে গ'লেও মানে মনতটো এটা ভাল লাগি যায় যিহেতু মই এতিয়া যাওঁ সদায় গ'লে মানে তাতে ত পৰিৱেশ পোৱা যায় যিহেতু
হয়, হয়, হয়, ভাল লাগে মানে আৰু তোমাৰ এতিয়া চবেই যায় ল'ৰা ছোৱালী গোটাই বিলাকে যায় তোমাৰ সেইটোফালে আৰু তোমাৰ এটা কথা মানে তোমাৰ মানে জিমটো মই জনামতে আগতে মানে তোমাৰ, এই ডাঙৰ ডাঙৰ মানুহ বিলাক মানে হেৰি কৰিছিল, মানে হেৰি কৰিছিল। এই ডাঙৰ ডাঙৰ যিবিলাক ডাঙৰ ডাঙৰ মানুহ থাকে টকা পইচা থকা মানুহ অ টকা পইচা থকা মানুহ সিহঁতে মানে জিমত গৈছিলে
অ অ অ এতিয়া সনেকুৱা কথা নাই এতিয়া চোৱা এতিয়া আমাৰ ফিচ হৈছে আঠশ টকা আঠশ টকা গতিকে মাহে ইিমানো মানে সিমানো বেছি নহয় হয় বাৰু কিছুমানৰ ক্ষেত্ৰত তথাপিও মানে আমাৰ ধৰ এতিয়া নিম্ন মধ্যবিত্তৰ কাৰণে ইমানো বেছি নহয় দিয়াচোন আঠশ হয় নে নহয়
হয় হয় হয় বেছি নহয় বাৰু এইটো তোমাৰ পাৰে তোমাৰ কিয়নো অযথা কিছুমান সৰচ
অ এইবোৰ বেয়া বস্তু তোমাৰ ফাষ্ট ফুড খালে কিবা খালে গ'ল সেইবিলাক তোমাৰ বেছিহে খৰচা হয়
হয়, হয়, ফাষ্ট ফুড খাই তোমাৰ হয়, এইবিলাক খোৱাত থাকি এইবিলাকত হেৰি কৰি
বুট মগু খাব লাগে বোলে বুট মগু কণী কল
আৰু কিন্তু জিমত মানে মই জানো ম বইল খানা খালে ভাল বলে
বইলটো চবচে বেষ্ট এতিয়া আমি মুখৰ টেষ্টৰ কাৰণে আমি এতিয়া নোৱাৰোঁ বাবেহে কিন্তু বইল যদি তুমি একদম ভাবা যে মই সোনকালে মই এনেকে আমাৰ ভাল স্বাস্থ্য এটা বনাম এতিয়া মানে তুমি এইসমূহ গোটেই নিয়মসমূহ যদি তুমি ভালদৰে পালন কৰা বইল খোৱা নিয়মিত ভাৱে যদি মানে আমাৰ ট্ৰেইনাৰে যিখিনি হিচাপ নিকাচ কৰি খাব দিয়ে যি যি খাব দিয়ে সেইখিনি খোৱা বাহিৰা বস্তু ফাষ্টফুড বিলাক আঁতৰ কৰা বা ভালদৰে কৰি থাকা তুমি ভবা মতে মানে এটা শৰীৰ বনাব পাৰিবা
হয় হয় হয় মানে তুমি শৰীৰটোত তুমি যদি ইচ্ছা কৰা মানে তুমি ধুনীয়াকে এটা ফিটনেছ ৰাখি থ
নিশ্চয় হয়-হয়।
এটা ভাল বডি তুমি বনাব পৰা মানে বডি বুলি নকওঁ মানুহ সেইটো তোমাৰ দেহত মানে তোমাৰ দেহতো হেৰি হৈ থাকিব বাৰু বেমাৰ আজাৰে মানে
উম উম উম একেবাৰে ঠিক কৈছা
তুমিতো যাই থাকা প্ৰায় জিমত
হয় হয় হয় হয় যাওঁ বাৰু
ভালেই লাগে এনে জিম কৰি মই মানে যোৱা নাই ৰবা মই জিম কৰি পোৱা নাই বাৰু
যাবা যাবা যদি তোমালোকৰ ওচৰে পাঁচৰে এনেকে আছে কৰ'ৰবাত আহ যাবা
অ', মানে আছে জিম আছে তেনেকুৱা ওচৰতে মানে মই মানে মই মই খোজ কাঢ়াটো মানে খোজো কাঢ়ো বাৰু কেই কেইদিনমান দৌৰিলো এই মানে এতিয়া লগ বন্ধু তেনেকুৱা নোহোৱা হৈছে মানে এ খোজকাঢ়ি আহক, দাউৰা আহক লগ থাকিলে ভাল লাগে।
মানে প্ৰধান সমস্যা অকলে অকলে মানে এনেকৈ ধৰা ৰাজপথত দৌৰি থকা বা ফিল্ডত দৌৰি ভাল নালাগে সদায়
উম আৰু তোমাৰ মানে অ', আৰু তোমাৰ এতিয়া মানে ল'ৰা ল'ৰাবলাকে মানে জিমতে যোৱা কৰিছে। প্ৰায় গাঁৱৰ মানে লগ বন্ধু বিলাক হ আৰু তাত লগো
উম তোমালোকৰ গাঁৱৰ তো ফালেতটো জিমৰ মানে কি চ বেছি নহব হয়তটো পাঁচ এশ ছশ টকা মানেই হ'ব কিজানি
অ', অ', পাঁচ ছয় লয় আমাক
ঠিকে আছে সেই হিচাপে
অ', পাঁচ ছয় লয় বেছি নলয় জইন কৰিম ৰবা আৰু লাহে -লাহে
অ' অ' তাৰপৰা উ
তোমালোকৰটো কি কৈছে
অ', কোৱা-কোৱা কি কৈছা
অ', মানে জিমটো মানে কি তোমালোকৰ কি কি আছে মানে তোমাৰ লাইনত চলাও আছে
হয় হয় হয় লাইনত চলা এইবোৰ কি কয় দৌৰা ট্ৰেডমিল বুলি কয় যে দৌৰে দৌৰা, খোজ কঢ়া সেয়া সেইবোৰ আছে তাৰ পাছতে চাইকেল আছে উম ইলেক্ট্ৰিকৰ ইলেক্ট্ৰিকৰ ক'ব গ'লে সেই -সেই ট্ৰেডমিলেই আৰু দৌৰাৰ বাকী তোমাৰ চব মানে এইবোৰ অ', এইবোৰ দাম্বোল চাম্বুল ৰ'দ বেঞ্চ আমাৰ বেঞ্চ প্ৰেছ মৰা
হয়-হয় চাইকেলটো তোমাৰ মানে তাত উঠি কিনো পেডেল মাৰি থাকি
অ', -অ', পেডেলৰ সেইখনো কিন্তু ইলেক্ট্ৰিকে হয় দেই আহ পেডেল মৰা নিচিনা এখন আছে হাতেৰে ধৰি ধৰি। তেনেকুৱা ধৰণৰ আছে উম-উম গোটেই মানে হা হাত ভৰি সঞ্চালন হৈ থাকে নহয় তুমি দেখিছা কি জানি।
অ -অ মানে এইটো বেয়া নহয় আমাৰ ইয়াত কি জিমটো এইটো অহা নাই কিজানি
অ -অ
মানে চাৰ্কেল তোমাৰ এই
অ', বাকী তো তোমাৰ সেইখিনি আছে ধৰা বাকী যিবোৰ ৱেইটৰ
ৱেটৰ আছে এইবিলাক তোমাৰ বাকী খিনি আছে।
হয় হয়।
মানে ট্ৰেইনাৰ থাকিলে ভাল মানে প্ৰশিক্ষ প্ৰশিক্ষক থাকিলে ভাল৷ হয় মানে গাইড কৰি থাকে হয় হয় আছে আছে আছে৷ ন থাকিবই জিম খুলিলেতো লাগিবই দেখোন, আৰু তাৰ নিয়ম আছে নহয় যেনে
উম অ, এতিয়া ধৰা কিছুমান ল'ৰা বা ছোৱালী যাব ঘপককে। কিবা এটা দাঙি দিব ধৰা, নজনাকে ভাঙি যাব বহুত কিন্তু বহুত ৰিক্স আছে গতিকে তুমি মানে চাই চিতিহে মানে সুধি পুচিহে নজনাতো মানে লাগিলে নকৰিবাই। আৰু নতুন তুমি, যেতিয়াই মানে ধৰা যাবা নহয় আৰম্ভণিটো তোমাৰ এই হাত ভৰিবোৰ আগত ফ্ৰী কৰাব লাগিব৷ হাত ভৰিত ঘূৰোৱাৰ নিচিনা‌ ফ্ৰী হেণ্ড এক্সৰচাইজ বুলি কয়৷ সেইবোৰ প্ৰথমে, কৰিহে লাহে-লাহে-লাহে-লাহে কম ৱেইট একদম কম ৱেইটৰ পৰা লাহে লাহে লাহে
হয় হয় হয় সেইটো তোমাৰ হেৰি বুলি কয় কি বুলি যেনে খেলৰ আগত মানে সেইটো এটা ভৰি দৌৰিব দিয়া নাই সেইটো কি বুলি কয়? অলপ বডিবিলাক যি সেৰি কৰিব দিয়ে, এনেকে- এনেকে।
অ'! অ'!
বুলি কয়, এইটো। এইটো, সেইটো কৰি ল' দিয় ঠিক আছে দিয়া আজি ৰাখিছো ভালে লাগিল কথা পাতি। অলপ জিমৰ বিষয়ে, জিমৰ বিষয়ে জানিলো তোমাৰ পৰা৷
ধন্যবাদ৷